শুনা পাইছা?
অ পাইছো, পাইছো তুমি পাইছা নাই?
পাইছোঁ, পাইছোঁ, পাইছোঁ।
অ', কি কৰি আছিলা?
এ মানে মই আগফাল ৰাস্তাত ৰৈ আছিলো।
অ', অ'।
পকে মানে বিশচাএডাল ভৰিত লাগিলে, সেই এতিয়া গৈ পেলাই আকৌ ভৰিতটো ধুই আহিছো। মানে শুং খিনি নালাগিলে। কিন্তু বগাই আছিলে মানে মই পতককে গৈ পলৈ ধুই আহিলোগে।
এই বিশা চানচেলুকা বেছি ওলাইছে। আকৌ তোমাৰ কুম জেলুকা বোৰ ধেই ওলাইছে এইকেইদিন।
এইটোৱে মানে আৰু এইবাৰ মই বস্তু এটা দেখিছোঁ, তোমাৰ কেৰেলোৱা যিখিনি হয় ন পিকনিক খুব মা তি পৰা ওপৰলৈ দিছিলে এয়াত মানে, এবাৰ খুব ৰ'দ দিব নে বৰষুণ দিব ঠিক নাই আৰু।
অ', অ', তাকেহে।
বাকী হেৰি, এই তোমাৰ লগত মো তাকে, তাকে, আৰু বৰষুণৰ পৰিমাণ বাঢ়িছে যদিও বৰ্তমান গৰমতটো বেছি হৈ আছ ত, সেইটোৱেই, এতিয়া তামানে মই তোমালৈ আজি ফোন কৰাৰ উদ্দেশ্যটো হৈছে আমি আলোচনা চক্ৰতে কৰিব লাগে
অ', কোৱাচোন কি বিষয় ফল।
বিষয়টো হৈছে যে আমাৰ বৰ্তমান যে আমাৰ গোলকীয় যি উষ্ণতা বৃদ্ধি হৈ আছে
হয় হয় গ্ল'বেল ৱাৰ্মিং।
এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত আমি এটা অৱলোবন প্ৰস্তুত কৰিব লাগে ইয়াৰ বিষয়ে কথা পাতি ব লাগে আৰু ইয়াৰ সমস্যা খিনি কেনেধৰণৰ সমাধান কেনেকুৱা হ'ব লাগে আৰু আন্তুক ভৱিষ্যত নৱ প্ৰজন্মৰ বাবে নে কেনাটো কেনেকোৱা ধৰণৰ মানে ভয়াৱহতা সৃষ্টি কৰিব পাৰে, এইখিনি কথা পাতিব লাগে।
হয় হয় নিশ্চয় নিশ্চিত আৰু নিশ্চিত
আৰু ইয়াৰ উদ্দেশ্য হৈছে আমি এজনে আনজনৰ লগত কথা পাতি, পেলাই আন দহোজনক ইয়াৰ বিষয়ে অৱগত কৰোৱা।
নিশ্চয় নিশ্চয় নিশ্চয়। একদম এটা সুন্দৰ আৰু বাস্তৱ সন্মত কথা কৈছা তুমি আৰু প্ৰথম কথা ই এটা প্ৰথম কথা। তথা সাম্প্ৰতিক সময়তাৰ প্ৰথম কথা জ্বলন্ত সমস্যা।
একদম আৰু আমাৰ তোমাৰ সমস্যা নহয় এইটো সমগ্ৰ পৃথিৱীৰ সমস্যা।
সম সমগ্ৰ পৃথিৱ পৃথিৱীৰ সমস্যা প্ৰথম কথা হা গতিকে ইয়াৰ ওপৰত ইয়াৰ ওপৰত টো উ কৰিবটো লাগেই।
হয় বৰ আমি ইয়াৰ ওপৰত, য়েছ আমি ইয়াৰ ওপৰত এটা আলোচনাৰ মাধ্যম মাধ্যমৰে আমি যদি কথাখিনি আন এজনৰ লগত যদি পাতোঁ তেতিয়া আমি ইয়াৰ বিষয়ে বেছি দৰে জানিব পাৰিম। আৰু ইয়াৰ যিখিনি সমস্যা আছে সমস্যা সমাধান খিনি আমি বিচাৰ ব পাৰিম আৰু ই ই এটা আমাৰ একক জীৱনত প্ৰভাৱ পেলোৱা নহয় এই বস্তুটো। যে কোনোবাই এজন ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাইছে তেনেকুৱা নহয়। হয় যিহেতু আমাৰ গোলকীয় হয় গতিকে প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন। তে এই বিষয়ে পতা কথা পতা উচিত।
হয় হয় নিশ্চয় নিশ্চিত।
ঠিক আছে এতিয়া প্ৰথম কথাটো হ'ল যে। আমাৰ এই গোলকীয় উষ্ণতা বৃদ্ধি
হয়।
গোলকীয় উষ্ণতা বৃদ্ধিয় আমাৰ দৈনন্দিন জীৱনত কেনেধৰণৰ নেতিবাচক প্ৰভাৱ পেলাইছে বুলি তুমি ভাবা।
হয় এতিয়া প্ৰথম কথা চোৱা বছৰ চোৱা বছৰ অনুসৰি লাহে লাহে উষ্ণতাৰ প্ৰভাৱটো বৃদ্ধি পা। ৱাৰ লগে লগে হৈছে কি প্ৰথম কথা
হয় নিশ্চয় কমি যোৱা নাই হয়।
হয় কমি যোৱা নাই প্ৰথম কথা বাঢ়ি বাঢ়ি যোৱাৰ লগে লগে যদিও আমাৰ শৰীৰে হওঁক বা। গোটেই পৰিৱেশটোক যেনে তেনে খাপ খাইছে যিহেতু সময় পৰিবৰ্তন হ'লে খাপ খাইছে যদিও। আমাৰ একচুৱেলি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়তা প্ৰয়োজনীয় যোন। এটা ভাৰসাম্য অৱস্থা ভাৰসাম্য অৱস্থাৰ পৰা ক্ৰমাত পৰিৱেশতটো স্খলন ঘটি গৈ আছে। প্ৰথম কথা।
হয় নিশ্চয় আমাৰ দিনক দিনে গৰমৰ উষ্ণতা যিমানে বাঢ়িছে সিমানে আমাৰ মানুহৰ। দেহৰ যি প্ৰতিৰক্ষা ক্ষমতা। সেই প্ৰতিৰক্ষা ক্ষমতাতো অৱনতি ঘটিছে।
অ অৱনতি ঘটি আছে হয় হয় দ্বিতীয় ক দ্বিতীয় কথা। কথা দ্বিতীয় কথা ই যিহেতু ই এটা গোলকীয়ভাৱে হৈছে। দ্বিতীয় কথা এতিয়া হোৱাৰ লগে লগে আমাৰ যিহেতু দৈনন্দিন জীৱনৰ কথা হৈছে। গতিকে দৈনন্দিন জীৱনৰ কথা ক'লে ইমান খিনি কবগৈ নোৱাৰি। দৈনন্দিন জীৱনত চাবলৈ গ'লে প্ৰথমতে সেই শৰীৰৰ কথাটো আহি গ'ল। দ্বিতীয় কথা হোৱাৰ মই ডাইৰেক্ মানে কাৰণ ফালৰ কাৰণৰ ফালে অলপ মুচি থাকে সেইটো। দ্বিতীয় কথা হৈ গ'ল যে তোমাৰ গছ গছনি বা জীৱ জন্তুৰ ওৰত প্ৰথম কথা দ্বিতীয়ভাৱে পৰিলে কথাখিনি
বৃহৎ প্ৰভাৱ পৰিছে নহয় জানো।
অ হয় আৰু তৃতীয় স্বৰূপে আকৌ চোৱা যদি যিমানে গৰমটো বাঢ়িব প্ৰথম কথা শক্তিৰ। হাৰ সিমানেই বেছি হ'ব।
হয় হয়।
শক্তিৰ ব্যৱহাৰ সিমানেই বেছি হ'ব কাৰণ আমি যিহেতু এতিয়া গৰম বঢ়াৰ লগে লগে অন্যান্য যন্ত্ৰ যন্ত্ৰ হ'ব। বা যন্ত্ৰসমূহেই সেই হব নহ'লে প্ৰথম কথা শক্তিৰ বেছি ব্যৱহাৰ হ'ব। প্ৰথম কথা উৎপাদনতকে হয়তো হয়তো দিনক দিনে বাঢ়ি বাঢ়ি বেছি হৈ থাকিব।
হয় হয় আমি যিমানটো উৎপাদন কৰিব পাৰিছোঁ তাতকে আমি আমাক অধিক প্ৰয়োজন হ'ব হৈছে নহয় জানো।
হৈছে হৈছে হয় আকৌ আকৌ চোৱা আমি শীত শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰ যিমান ব্যৱহাৰ কৰিছো প্ৰথম কথা সেই এ মানে কথাটো কৈছো প্ৰথম কথা বেছিকে ব্যৱহাৰ কৰি আছো আজি আজি যিসকল মানুহে তোমাৰ কালি বিচনী আজি ফেন ব্যৱহাৰ কৰিছে কাইলৈ তাৰ পৰা এয়াৰ কোলাৰ এয়াৰ কুলাৰ ব্যৱহাৰ কৰিব কাইলৈ তাৰ তাতকে যিহেতু হেৰি হৈ গৈ থাকিব পিছত নোৱাৰিলে প্ৰত্যেক ঘৰ মানুহ এ চি লগাব বাধ্যও হব পাৰে কথা কথাটো কৈছো মই
হয় হয় হয়।
এতিয়া প্ৰথম কথা সেইখিনি হোৱাটো বেছি ডাঙৰ কথা নহয় কিন্তু তাৰ পৰা নি পৰা নিৰ্গত চি এফ চি গেছৰ পৰা যিসমূহ কাৰ্বন মনোক্সাইড সেইবিলাকৰ পৰা যথেষ্ট নিৰ্গত হয় ন'।
হয় হয়।
ইয়োৰোপৰি শীত তাপ নিয়ন্ত্ৰিত ফ্ৰীজবিলাকৰ কথাটো কৈছোঁ তাৰ পৰাতো বৃহৎ পৰিমাণৰ চি এফ কাৰ্বন সেইখিনি যোনখিনি আছে চি এফ চি।
হয়।
সেইখিনিয়ে প্ৰথম কথা তোমাৰ বায়ুমণ্ডলৰ প্ৰথম কথা, ডাইৰেক্ট অজনস্তৰে হক বা সেইখিনিত ডাইৰেক্টলি এফেক্ট কৰে গতিকে মোৰ মতে বাস্তৱ জীৱনত সৰু সুৰা এনেকুৱা বহুত ধৰণৰ প্ৰভাৱ আচলতে ইয়াতকেও অত্যাধিক কৰি পাৰে মোৰ মনত ইমান খিনি আহিছে
হয় হয় তুমি একদম শুদ্ধ কথা কৈছা যিটো। বাস্তৱ সন্মত আমি সকলোৱে বৰ্তমান এইটো আমি সন্মুখীন হৈ আছো। কিন্তু আমি এই ক্ষেত্ৰত যেতিয়া আলোচনা কৰিবলৈ যাওঁ আমাৰ সমাজত বা আমাৰ দৈনন্দিন জীৱনত বা আমাৰ প্ৰকৃতিত এই গোলকীয় উষ্ণতা বৃদ্ধিয়ে কেনেধৰণৰ প্ৰভাৱ কৰিছে বুলি ক'লে আমি এটা সংকীৰ্ণ অৰ্থত ইয়াক কেতিয়াও আমি ব্যক্ত কৰিব নোৱাৰো বা ইয়াৰ এটা
নোৱাৰোঁ।
নোৱাৰোঁ নোৱাৰোঁ নোৱাৰোঁ নোৱাৰোঁ।
আমাৰ মানৱ জীৱনতো বা আমাৰ পৃথিৱীখনত আমি জীৱ শ্ৰেষ্ঠ বুলি আমি মানৱক গৰ্বিত কৰো কিন্তু আজিলৈকে প্ৰকৃতিৰ লগত কেতিয়াও মানৱে কেতিয়াও ফেৰ মাৰিব পৰা নাই নহয় জানো।
নোৱাৰে নোৱাৰে নোৱাৰে নোৱাৰে নোৱাৰে।
হয় যিমানেই গৰম বাঢ়িছে এতিয়া যিমানেই গৰম বাঢ়িছে সিমানেই মানুহৰ দুৰ্বলতা বৃদ্ধি পাইছে কাৰণ অধিক শক্তিৰ প্ৰয়োজন হৈছে।
পাইছে
কিনো। গৰমৰ উত্তাপ বৃদ্ধিয়ে আমাক কৃষি ক্ষেত্ৰত একেবাৰে বহুত বেছি অৱনতিৰ ফালে দিছে।
নিশ্চয় নিশ্চয় নিশ্চিত ৰূপে, এতিয়া সেই মাধমাৰটো আমাৰ কৃষকৰ ওপৰত পৰা নাই জানো।
হয় হয় হয়।
অ', অকণমান নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে।
তাৰ ফলত হয় হয় অকমান নেটৱৰ্ক শুনা পাইছানে নাই বাৰু।
পাইছোঁ পাইছোঁ এতিয়া পাইছোঁ অ'।
এতিয়া পাই আছো পাইছো পাইছো হেল্ল'।
ঠিক আছে ঠিক আছে আমাৰ বৰ্তমান যি উষ্ণতা বৃদ্ধি বৃদ্ধি হৈছে এই উষ্ণতা বৃদ্ধিয়ে মানে আমাৰ বৰ্তমান সমাজ খনত কি কৰিছে যে গছ গছ গছনিসমূহৰ যি আগৰ পৰা গছ, গছ- গছনি সমূহে যেনে ধৰণৰ প্ৰতিৰক্ষা প্ৰদান কৰি আছি আমাৰ পৃথিৱীখনক সেই প্ৰতিৰক্ষাটো একদম কমাই দিছে
হয় হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে।
গতিকে এনে এটা প্ৰেক্ষাপটত আমাৰ আহ কেৱল মানুহ নহয় পৃথিৱীত বসবাস কৰি থকা প্ৰত্যেকটো জীৱ এটা এই গোলকীয় উষ্ণতাৰ ফলত এটা সংকটজনক অৱস্থাত আহি পৰিছে।
হয় হয় এই সেই ক্ষেত্ৰত চাবলৈ অকণমান মই বিশ্লেষণ কৰিব বিচাৰিছো দে কি হৈছে প্ৰথম কথা কায্য প্ৰথম কথা আমি এই গোটেই দুখটো প্ৰথম কথা আমি প্ৰকৃতিৰ ফালে ধৰা প্ৰকৃতিৰ আমি একো অ', হেৰি কৰিবলৈ নাযা যে মানুহৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ জীৱৰ ক্ষেত্ৰত চাবলৈ গ'লে আমিয়ে দায়ী প্ৰথম কথা হয়নে? কিন্তু কিন্তু আমাৰ আমাৰ সেই ন আমাৰ সেইকন অপকৰ্মৰ বাবে গোটেই জীৱ- জগতখনেইটো গোটেই ভুগিবলগীয়া হৈছে শাস্তিটো
হয় -হয় এইটো কথা কবলৈ গ'লে আমি অকমান যদি মোৰ ফালৰ পৰা কওঁ আমাৰ আমি পৃথিৱীখনক বাস কৰিছো পৃথিৱীখন আম নহয় কেতিয়াও নহ আমাৰ পৃথিৱীখন গতিকে পৃথিৱীখনত আমাৰও উপৰিও বহুতো জীৱ আছে কিন্তু মানৱ, মানৱ প্ৰজাতিৰ এই মানৱ প্ৰজাতিৰ যিবোৰ অপকৰ্ম আছে বা যিবোৰ অত্যাধুনিকতাৰ নামত যিবোৰ আমি বেয়া কৰ্ম কৰি আছো যি প্ৰদূষণ ছো সেই প্ৰদূষণৰ ফল কিন্তু আমাৰ বৰ্তমান পৃথিৱীত থকা অন্য়ান্য প্ৰজাতিসমূহো ভুগিবলগীয়া
ভু -ভুগিবলগীয়া হৈছে নিশ্চয় নিশ্চয়তভাৱে
এই ক্ষেত্ৰত আমাৰ কিছু ইমান উন্নয়নশীল দেশসমূহৰ তুমি এতিয়া এই ক্ষেত্ৰত সকলো সমানে দায়ী নহয় প্ৰথম কথা কিছুমান উন্নত দেশে মন দেশসমূহৰ মই নাম ক'ব নিবিচাৰো কিন্তু কিছুমান উন্নত দেশে সিহঁতৰ নিজৰ দেশখনৰ প্ৰতিৰক্ষা হওক বা আনৰ আগত পদমৰ্যাদা উন উন্নত বুলি দেখুওাৰ হকে হওক সিহঁতে কি কৰিছে উন্নত মানৰ কল কাৰখানা বা মেচিনেৰি বেছি বস্তুবোৰ সিহতে ব্যৱহাৰ কৰিছে
নিশ্চয় নিশ্চয় নিশ্চয়তৰূপে
বৰ্তমান এনেকুৱা এখন ক্ষেত্ৰ নাই য'ত প্ৰদূষণ হোৱা নাই বুলি ক'ব পাৰি
ন হয় হয় নিশ্চয়তভাপে
গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধি মূল মূল কাৰণটোৱে হৈছেতটো প্ৰদূষণ
প্ৰদূষণ নিশ্চিত ৰূপে
যিকোনো ক্ষেত্ৰত প্ৰদূষণে এই গোলকীয় উষ্ণতা বৃদ্ধি কৰি আছে।
হয় হয়।
আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে কেৱল যে উত্তাপ বৃদ্ধি পাইছে তেনেকুৱা নহয় অজনস্তৰ আমাৰ যি প্ৰতিৰক্ষা সূৰ্য সূৰ্যৰ যি অতি বেঙুনীয়া ৰশ্মিৰ পৰা প্ৰতিৰক্ষা কৰে আমাৰ অজন স্তৰৰ যি এটা হোলৰ সৃষ্টি এটা ফুটাৰ সৃষ্টি কৰিছে ন যাৰ ফলত কি হৈছে আমাৰ বৰ্ত বৰ্তমান ডাঙৰ -ডাঙৰ বেমাৰ হ'বলগীয়াছে মানুহৰ কেঞ্চাৰ হ'বলগা আছে আজি আগৰ দিনত কেঞ্চাৰ বেমাৰ কেতিয়াবা সে কাৎচিৎ শুনিবলৈ পোৱা যায়।
কাতচীত শুনা পোৱা গৈছিলে হয়।
আজি এশ ঘৰ মানুহৰ এ এঘৰ মানুহৰ প্ৰত্যেকজনেই পীড়িত হৈছে যে এই কেঞ্চাৰ ৰোগত
কেঞ্চাৰ ৰোগত নিশ্চিত, নিশ্চিত ৰূপে
এনে ক্ষেত্ৰত আমি বৰ্তমানৰ নৱ -প্ৰ্ৰজন্মক কাৰণ এই গোলকীয় উষ্ণতা বৃদ্ধি বা এই প্ৰদূষণ বৃদ্ধিয়ে আমাক আমাকতো জৰ্জৰিত কৰিছে ইয়াৰ লগতে আমাৰ ভৱিষত প্ৰজন্মৰ যি ই নৱপ্ৰজন্ম আহি আছে
হয় হয়
তেখেতলোকৰ বাবেও কিন্তু সেই পৃথিৱীখনত বসবাস কৰি থকা আয়ুস একেবাৰে কমাই আনিছে
নিশ্চিত ৰূপে প্ৰথম সেইটো নিশ্চিত ৰূপে শিক সেইখিনি কথা তুমি যোনটো কৈছা এতিয়া সেইখিনি ফিক সেইখিনি প্ৰথম কথা আমি বহনক্ষম উন্নয়নৰ সম্পূৰ্ণ ধাৰণাটো আমি নস্যাত কৰিছোঁ তেনেহ'লে
হয় হয় আমি বহনক্ষম উন্নয়নৰ সম্পূৰ্ণ এৰাই চলিবলৈ লাগিছো আমি নিজ ত আমাৰ বৰ্তমান যিখিনি জীৱিত আছো তেও লোকে খাই বৈ জীয়া থকাতোকে জীৱন বা প্ৰকৃতিৰ নিয়ম বুলি আমি ভাব
উম হয় হয় আচলতে সেই বিচাৰ বা বিশ্লেষণ বা সুক্ষ্ম দৃষ্টিভংগীটোয়ে হওক বা দূৰদৰ্শী দৃষ্টি দৃষ্টিভংগীটোৱে হক মই কথা কথাটো কৈছো যে বিষয়টোৰ ওপৰত সুক্ষ্ম দৃষ্টভংগী আৰু আমাৰ ভৱিষ্যতৰ দূৰদৰ্শী দৃষ্টিভংগীটো আমাৰ আচল মানসিকতাটো গঢ় লোৱা নাই মোৰ অনু
একদম শুদ্ধ কথা কৈছা
অ আৰু সেই সচেতনতা কথাটো কৈছো সচেতনতাৰ ক্ষেত্ৰত প্ৰথম কথা দিনটো যেনেকৈ পাৰ হৈ গৈ পাৰ হৈ গৈছে তেনেকৈ গৈ আছে খোৱা বোৱা আৰু কামৰ মাজতে গৈ আছে হয় নে নহয় গতিকে মোৰ অনুসৰি সেই মানুহিক সেই কথাটো অ প টো উম ঘটিব লাগে শিকিব লাগে আৰু আৰু এইটো এনেকুৱাও নহয় যে আমি কি কৰিম যে এনেকুৱা এটা ডাঙৰ কাম এটা কৰি দিম যে এদিনতে গোলকীয় সময় সমস্যা খতম হৈ যাব মোৰ অনুসৰি মানুহৰ এটা এটা সৰু সৰু ক্ষুদ্ৰ কামৰ পৰাই এইখিনিত প্ৰভাৱ টো হবগে পাই মই কথাটো কৈছো এটা এ এ এটাটো ৰিভা ৰিভলোৱেচনটো এটা এটা সৰু সৰু কামৰ দ্বাৰাই সৃষ্টি হ'ব পাৰে
হয় আমি দৈনন্দিন জীৱনত আমি শুই উঠাৰ পৰা বিছনাখনত পৰা লৈকে প্ৰত্যেকটো কাৰ্যই আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্কিত
হয় হয়
আৰু ইয়ে বহুক্ষেত্ৰত যদিহে আমি ঘৰত আমাৰ পাচলি পাচলিৰ যিখিনি বা কলি আছে কি বাকলি খিনি যদি আমি আহি পেলাই গছজোপৰ তলত পেলাইছো সেইটো প্ৰকৃতিৰ বাবে এটা ইতিবাচক প্ৰভাৱ কিন্তু সেই বিস্কুটৰ পেকেট টো যেতিয়া আমি আমাৰ কোনো নিৰ্দিষ্ট ঠাই নোহোৱাকে আমি যেতিয়া সেই পথাৰখনলৈ দলি মাৰি দিলো বা আমাৰ প্লাষ্টিকৰ পানী খোৱা বটলটো যেতিয়া আমি দৈনন্দিন জীৱন আমি সদায় কৰি থকা কাম ভিতৰত এইকেইটাটো আমি কৰিয়ে থাকোঁ নহয় জানো হয় আমি এখন খোলা পথাৰত যদি এটা কেৰি বেগ যদি পেলাই দিওঁ সেইটোৱে কিন্তু প্ৰকৃতিৰ বাবে সম্পূৰ্ণ
অ নেতিবাচক পেলাবই কাৰণ সি চোৱা মই এটা কথাটো কৈছো প্লাষ্টিকৰ কথাটো কৈছ দেই ইটো তোমাৰ বায়ু- বায়ু পানী, মাটি গোটেই কেইটাতো প্ৰদূষণ কৰে। তুমি